কি কৰি আছোঁ? এ ভালে ভালে, তোৰ?
মই এই এইফালে আহিছ অলপ বোলা এই গৰম যিহে গৰম মানে ঘৰত থাকিব পৰা নাই।
অ' তঁহতৰ ফালে গৰম ন' আমাৰ ফালে মানেতো চিনমিলিয়াকে মানে হাৱা অলপ মাৰি আছে বতাহ মানে মা মাৰি আছে ত' মানে ৰাস্তা ফালে এনে ওলাই মেলি আহিছ আৰু ভাত পানী খাই পেলাই।
অ', অ', মই মানে ভাতটো খোৱা নাই এনেকুৱাই গৰম ঘৰত থাকিব পৰা নাই মানে।
তঁহতৰ মানে টাউনীয়া জেগাতো গৰম ত' অকমান বেছি হ'বইে আমাৰ গাঁৱলীয়া জেগাতো গৰম চৰম ইমান নাই বাৰু।
গম পাইছোঁ নাই মানে গছ গছনিবোৰ যধে মধে কাটি দিছে ন'।
এজোপা দুজোপা আছে তোৰ ৰাস্তাৰ কাণে তোৰ চব কাটি মেলি খাচতাং কৰি দিছে মানুহ বিলাকে।
অ' মানে সেইটো জহতে গছ গছনিবোৰ যধে মধে কাটি দিয়া মানে ফলত মানে মানে কচু নহয় যি গৰম মানে কচু নহয় মানুহে মানে গছ গছনি কাটিছে মানে ঘৰ বনাইছে সেইটোৱে মানে।
উম, উম, এই মানে উন্নতি উন্ন লাগে অসমত উন্নতিও লাগে তাৰ বাবাত এনেকে গছ গছনি বিলাক কাটি সেইবিলাকটো বৰ বেয়া কথা হয় দীপৰ বিলকে চাচোন তই দীপৰ বিলত যিমান খিনি গছ গছনি আছিলে ন' তাত তোৰ মানে দেখি আজি দ্বীপৰ বিলত সেই গছ গছনি বিলাকে সৌন্দৰ্যটো আছিলে। অ' তোৰ দ্বীপৰ বিলাক গছ গছনিব কটা অ'। কটা কটাৰ পিছত মানে চৰাই চিৰিকটি বিলাক যেতিয়া গছ গছনিৰ ওপৰত উৰি আছিলে ন তোৰ সেই দৃশ্যটো মই নিউজত চাই পেলাই মই কৈছো নহয় চকু পানী ওলাও নোলাও হৈ গৈছে এনেকুৱা অৱস্থা হৈ গৈছে মানে
এ কৈছো নহয় মই মানে তোৰ মই এই ৰিচেন্ট কৈছো নহয় মই এই অলপ দিনৰ আগত গৈছিলো মই ইয়াৰ আগত কমে এবছৰ মানৰ আগত গৈছো দীপৰ বিলৰ ফালে মানে ইমান ধুনীয়া পৰিবেশ নহয় কিন্তু এই আৰু অলপ দিনৰ মই এসপ্ত তাৰ মানে আগত গ'লো তোৰ মানে পৰিৱেশ দে মোৰ এনেকুৱা বেয়া লাগিছে নহয় কচোন নহয় আৰু মানে এতিয়াৰ যিটো মানে ৰ'দৰ মানে যিটো উচ্চতা হৈছে নহয় আজি আমাৰ ইয়াতটো থাৰ্টি ছেভেন ডিগ্ৰী চেলচিয়াছলৈকে হৈ গৈছে।
এ এ বহু বহ তহঁতৰ তহঁতৰ এতিয়া টাউনীয়া জেগাত মানে তোৰ কথাটো কৈছো গছ গছনি নাই তোৰ সেইবাবে তোৰ এ চি চে চি লগাইহে থাকিব মেলিব পাৰি আৰু আমাৰ ইয়াত মানে তোৰ আগৰ দিনতই আমাৰ ইয়াত থাকোতে তোন মানে আহো তে মানে মেলোতে মাথাইতো দেখিছে মাথাই তোৰ বগৰী গছৰ পৰা ধৈ পেলাই মধিৰাম আৰু কিবা কিবি গছ আছিলে ন তোৰ তেতিয়া পথাৰত কাম চাম কৰি পিনিও ছা এখন ল'বলে ভাল আজিকালি মানে তোৰ সেই গছবিলাকো নাইকিয়া হৈ গ'ল। গোটেই মানুহ বিলাকে মানে খৰিৰ কাৰণে গোটেই গছ চছ কাটি মানে খ
এ আৰে তঁহতপৰা গাঁওৰ ফালেতো ভালে মই কৈছো নহয় এজোপা দুজোপা হলেও গছ আছে আমাৰ মানে এই মানে নগৰ এৰিয়াত মই কৈছো ন মোৰ এনেকুৱা লাগিছে এতিয়া মানে গাঁৱৰ ফালে গুচি যাওঁতে লাগিছে। গাঁৱৰ পৰিৱেশ বোকা পানী গছকি মানে আৰু এতিয়া ন বাৰিষা চিজনত তহত খেতি পথাৰ কেনেকুৱা চলিছে কচোন মানে কিবা খেতি কৰিছ নে তহঁতে
আমাৰ খেতি হৈছে মানে খেতি এডৰা ৰুলে আমাৰ এইবাৰ কঠীয়াৰ পৰা দেৰি চবৰে মানে ধুই মেলি আজৰি হওঁ হু হৈছে বাকী আমাৰ কঠিয়াৰ পৰা দেৰি হ'ল কাৰণে কঁঠীয়াটো সৰু সৰু হল যে সেইকাৰণে মানে বোকটো ৰোৱা নাই। সেইটো হৈছে মানে আৰু তোৰ ট্ৰেক্টৰে হাল এচা এচাহ বাই থৈছে বাকী আৰু বোৱা হ বাৰু তাৰ পিছতহে বোকা দিয়া হ'ব আৰু।
গম পাইছো অ' মানে মোৰ এনেকুৱা লাগিছে মানে মই গাঁৱৰ পৰিৱেশত গৈ থাকিবলৈ মন গৈছে মোৰ। মানে
এ আহিবি আহিবি তই কোনোবা এদিন গুচি আহ তোৰ ছুটি মানে তোৰ এতিয়া বন্ধই নহয় জানো তহতৰ কলেজ।
মানে মোৰ কলেজতটো বন্ধ হয় মোৰ এতিয়া এনেকুৱা লাগিছে ৰ দেই অ' আৰু তোৰ মানে চামাৰ ভেকেশচন হোৱা লগে লগে ম আৰু তোৰ কমেও মানে তোৰ মই চাৰি পাঁচ দিনৰ পিছত মই গৈ আছো দেই তহঁতে গোটেই মানে মোৰ বন্ধু খিনি লগ কৰিম আৰু আমি এটা পাহাৰৰ নিজৰা ফালে মানে এটা খানা খাবলৈ যাম মানে।
অ বেয়া ভবা নাই ময়ো ভাবি আছিলো পাহাৰৰ চাইডে মানে আমি চেচা চাইদে খানা খাবলৈ যোৱা কথা। তাক ভালো লাগিব গোটেই কেইটা আমাৰ গাঁৱৰ গোটেই কেইটা তই লগতে মানে গৈ পিনি ভালো লাগিব ভালকে এসাঁজ খাব পাৰিম ধুনীয়াকে লগতে। বেয়া নালাগে বাৰু।
মই শুনি আছিলো চেঁচাৰ এটা মানে ধুনীয়া জলপ্ৰপাত আছে সেই জলপ্ৰপাতটো মোৰ চাবলৈ মানে বহুত দিনৰ পৰা মন আছে।
উম উ এ আছে আছে মানে তোৰ বহুত উ তৰলে সোমাই যাব লাগিব পাহাৰৰ মাজে মাজে আৰু তো মানে গোটেইখন চাচা হয় ন তোৰ নাম তয়ে চাছা আৰু গোটেইখন মানে তটো ভিতৰলৈ সোমাই যাওঁতে এইটো একদম গা নোম মা কিঞৰি যাব এনেকুৱাই চেচা হৈ যায়। আৰু তই ভিতৰলে গৈ পেলাই যেতিয়া জলপ্ৰপাতো পাবিগি ন আৰু তাততো গা ধুই পিনিও ভাল লাগে মন ভাল লাগি আহিব তোক কৈছো নহয় একদম বিৰাট শান্তিৰ জেগা গৰমৰ দিনত মানে তোৰ চেচা যোৱা মানে আৰু বিৰাট শান্তি হয় আৰু।
বাকীতো এনে খবৰ খাতি ভালে নহয় ন।
উম ভালে ভালে ভাত ভাত পানী খালি ন তহঁতে।
উ, ভাত, পানী মই এতিয়ালৈকে গৰমৰ প্ৰতাপত মানে কৈছো ন, ইমানেই মানে উষ্ণতা হৈছে ন, আমাৰ ভিতৰত সোমাব পৰা নাই মানে।
এ, মানে তোৰ গছ, গছনিবলাক কাটিবলৈ কাৰণে এতিয়া গোলকীয় নাপ। উষ্ণতা বাঢ়ি যায় আৰু সেইবাবেতো গৰমতটো বাঢ়ি যায় ন। এতিয়া সেইবিলাকো মানুহৰ বাবেই হৈছে, মানুহেটো গছ, গছনি কাটি পেলাই তো এদায় খাজ্তাং কৰিছে। ত, সেইবাবেতো গছ, গছন বিলাক কাটি পেলোৱা যহতে গ গোলকীয়। উষ্ণত, উষ্ণতাটো বাঢ়িছে আৰু সেইবাবেতো গৰমটোও বাঢ়িছে। বাঢ়িবই দেচোন আৰু মানুহে কব বোলে। সেইটো বোলে চব বোলে, প্ৰকৃতিয়ে কৰিছে, প্ৰকৃতি।
প্ৰকৃতিয় মানে, প্ৰকৃতিয়ে নকৰা প্ৰকৃতি এতিয়া আমাক যিখিনি অৱদান দিছে, ত, মানে বহুত খিনি মানে ভাল দিছে। কিন্তু মানে মানুহৰ আহ মানুহ ৰূপী জীৱটোৱে মানে কাটি মানে গছ, বন কাটি মুঠতে নিজৰ মানে নিজৰ স্বাৰ্থ কাৰণে মানে গোটেই মানে প্ৰাকৃতিক পৰিৱেশটো বিনষ্ট কৰিছে গম পাইছ নাই।
উম, সেইটো বাৰু হয়য়ে, বাৰু বাকী এনেই গছ, গছনি কটা, মেলা এইবিলাক বহুত আৰু। টো, ভৱিষ্যতৰ কাৰণেত অক্সিজেন্টৰ কাৰণ এইটো গছ গছনিয়ে দিব ন, অক্সিজেনতো গছ, গছনিয়ে দিব তো, এতিয়া গছ- গছনি নগৰ চহৰ এইবিলাক ত, মানে গছ, গছনিত প্ৰায় দেখিবলৈ নাই। গল, গোটেই বিল্ডিং টো বনোৱা মেলা কনষ্ট্ৰাকচনৰ কাম টো তেনেকে বহুত খিনি মানে মে, হেৰিয়ত উন্নতিও লাগে। অসমত উন্নতিৰ জহত যদি এনেকে গছ, গছনি, কাটি, পিনি এইবিলাক যদি খাস্তান কৰি দিয়া হয়। এতিয়া কি হ'ব বাৰু কচোন আমাৰ মানে গাঁৱলীয়া জেগা বিাক গাঁৱলীয়া জেগা বিলাক মানে বহুত ভাল হৈ আছে।
ভাল, ভাল মানে শুনছা নগৰৰ জেগাবলাক মানে উ মাত্ৰা মানে, মানে, বহুত ধ্বংস পথে, গতিকে গাঁৱৰ পৰিৱেশ বোকা পানী এতিয়া চা, ধুনীয়াকে খেতি পথাৰ কৰিছে, হাল বাব গৰুৱে ভাল পাব ধুনীয়াকে মাতি ব কিমান এটা সুন্দৰ পৰিৱেশ হয়, নহয়, ব, তই, ক, না তেনেকুৱা এটা পৰিৱেশত যাবলৈ মন গৈছে বহুত মানে মন গৈছে, গম পাইছ নাই। অ, মানে গাঁৱৰ মানে থাকিবলৈ একদম মন যায় মানে গম পাইছো, নাই, মই কি ক'ব বিচাৰিছো কথাটো
অ, মানে তোৰ আগতে এতিয়া আমি যেনেকে এতিয়া মানে গৰুৱে হাল, হাল বাই ন, আৰু লগত মৈ দিয়ে আৰু আমাৰ পিছৰ প্ৰজন্ম খিনিয়ে যেনেকে ত, এতিয়া মই কি বস্তু চিনি নাপাবাল কি বস্তু হালনো, কেনেকে বাই সেইটো চিনি নাপাব। এইবিলাক মানে তাই ব, মই, তোৰ হাল যুৱলি টকা যেনেকে মোৰ লগত লাগি থাকে, টকা তোৰ নাঙলৰ লগত লাগি থাকে, যুঁৱলি সেইবিলাক মানে মিউজিয়াম টাইপত ৰাখি থলেহে মে, মানে, আগ আমাৰ পিছৰ প্ৰজন্মই মানে আমাৰ ভৱিষ্যতৰ আহি থকা প্ৰজন্ম খিনিয়ে মানে সেইবিলাক চিনি পাব। মিউজিয়ামত ৰখাৰ উপৰিও সিহতক আঁকি পিনে চি চিহ্ন আঁকি পিনি বুজাব লাগিব যে, এইটো এনেকে কাম কৰিছিলে, এইটো এনেকে আৰু আজিলা আজিকালি আমি মই আগতে আমাক কি আছিলে, আগতে আমি মৈত উঠো বুলি ক'লে আমাৰ কিয় যদি আমাৰ বাবাহঁতে বোলে ক, ক'লে আজি মৈ উঠিবিগে মইত, উথিবিকে ব'ল বোলে আমি এতিয়া একদম দৌৰি, দৌৰি যাওঁ আজিকালি আমাৰ ভাইটিহঁতকে চাইছো নহয়। মই উঠীবিগে বল বুলি ক'লে বোলে সেই আৰু মই এতিয়া নাযাওঁ বোলে মই
ন, আজিকালি অ, আজিকালি মানে অ, আজিকালি কি আজিকালি কি হৈছে?
মোৰতো শুন আকৌ, হেৰি এ, শুন, শুন আকৌ অ, তোৰ আগতে মানে তোৰ এনেকে হাল, চাল বোৱাৰ পিছত যেনেকে তোৰ মই পিছত যেনেকে ত মানে মাছ, চাছ, ওলাই ন, মাছ, চাছ ধৰা কাৰ্যসূচী মানে এনেকে চালনি লৈ পেলাই লগত, তোৰ আমি খালৈটো লৈ পেলাই, যেনেকে আমি মাছ, চাছ ধৰো ন, আজিকালিত ত, সেইিলাক মানে নাইকিয়াই হৈ গ'ল। মানে সংস্কৃতি বিালাক নাইকিয়া হৈ গল মা
নাইকিয়া এ, আৰে শুন আগতে অ, আগতে যেতিয়া আমাৰ গৰম বন্ধ দিয়ে, যেতিয়া মই গাঁৱৰ ঘৰলে যাওঁ, তেতিয়া তোৰ ধৰ এই মৈত উঠা, মাছ ধৰা, যেতিয়া হাল বাৱ, তেতিয়া আমি চালনী লৈ মাছ ধৰো, কিমান এটা ধুনীয়া পৰিৱেশ আছিলে, হয় নহয় বাৰু? এতিয়া ল'ৰা ছোৱালী বিলাক চামাৰ এতিয়া ল'ৰা ছোৱালী বিলাক চামাৰ ভেকেচন দিয়াৰ লগে মানে, গৰম বন্ধ দিয়াৰ লগে লগেই কি কৰে মানে ফোনত ছোৱালী বিলাকে ধৰ ৰিলচ বনাব, আজিকালি ইনষ্টাগ্ৰামৰ ৰিলচ বনাব, এ মানে ফ্ৰী ফায়াৰ খেলি আজিকালি কিবা অনলাইন গেম, সেইবিলাক খেলিব। কিন্তু আগতে আমি কি কৰো? আমি একদম ধুনীয়াকে পথাৰলৈ যাওঁ, ধুনীয়াকে মাহঁতৰ লগত মানে কি আৰু মানে, কি এটা ধুনীয়া, মানে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমি
মানে তোৰ মৈ দি যাব, পিছত আমি চু চুঁচৰি চুঁচৰি গৈ থাকো, নহলে আমি বোকা ধেমালি খেলি থাকো, পথাৰ বিলাকত। মাটি ৰুবতো নাজানোৱেই আগতে। মাটি ৰুবতো আমি ৰু নেজানোৱেই।
উম, এবাৰ শুন আকৌ মই এবাৰ গাঁৱৰ ঘৰলে গৈছিলো, তাৰপিছত মোক ক'লে পাপাই, হেৰি বোলে আহ আজি মৈত উঠোগে, মই মৈত উঠিবলৈ গুচি গ'লো, শুনিছে নে মই কি কৈছো? অ', মৈত উঠি পেলাই গুচি গ'লো, মৈত উঠাৰ লগে লগে গৰুহাল মানে, এই গৰু ন, কি এহাল এহাল মস্ত মণি পুৰিয়া গৰু, কি ধুনীয়া ধুনীয়াকে হাল বাই থাকিব, গৰু হাল একদম দুম দুমকে দৌৰিলে নহয়, গম পাইছনে? দৌৰাৰ লগে লগে মোৰ মানে ভৰিটো মানে মৈত সোমাই ধৰিলে, মৈত সোমাই ধৰাৰ লগে লগে পাপাই মানে সিফালৰ পৰা চিঞৰিছে, ঐ ৰ', ৰ', ৰ', বুলি চিঞৰিছে, কিন্তু গৰুহাল ৰখা নাই, তাৰ পিছত যেন তেন যেনিবা, সেইদিনাখন মো মোৰ বহুত ভাগ্য ভাল ন', মোৰ ভৰিতো নভাগিলে, গম পাইছনে?
এই তেনেকুৱা, তেনেকুৱা বাৰু ঘটনা এটা মোৰ লগতো ঘটিছে, মানে আমাৰ তাহঁতৰ গৰু হালে আমাৰ পথাৰত মানে মৈ দিছিলে, সেই তেতিয়া মানে মণিপুৰীয়া গৰু নহয় মানে, আজি কালি মানে তোৰ আৰু দুই বছৰ তিনি বছৰ আগৰ কথা, তেতিয়া মানে মোক মৈত উঠিবলৈ গৈছিলো, মানে বৰ্তাই কৈছিলে নালাগে বুলি ময়েই উঠিম বুলি, তাৰ পৰা মই বোলো নহয় বোলো মইহে উঠিম, মই গ'লো গৈ পিনি মানে মৈত উঠিলোগৈ, উঠি পিনিতো গৰু হালে দৌৰিলে ন, তাৰপা মৈত ভৰিতটো সোমাই ধৰিলে, বৰ্তাই মোক মানে একদম হালোৱা এচাৰিডালেই হা হালোৱা এচাৰি চিনি পাওৱেই নহয়, এক চাত লগাইছে ক কৈছে, অ', হালোৱা এচাৰি দালে এক চাত লগাইছে। লগাই পিনি কৈছে, বোলে তই এনেকে কেলে উঠিছ, তেনেকে নুঠে নহয়। মই মানে মৈত উঠিব নাজানো, তেতিয়াপাহে মই মৈত উঠিব শিকিছো। অ', মানে তোৰ, আজিকালি তোৰ ট্ৰেক্টৰবিলাকে যেতিয়া হাল বায় ন', ট্ৰেক্টৰবিলাকতো লগতে মৈ চৈ লগাই, মানে মৈ খন লগাই পিনি লয়। তেতিয়াহে মানে তোৰ এনেকে মৈ চৈ দিয়া আগতে হয়। মানে মৈখন তোৰ পিছলেও মানে এনেকে থাকি যাবগে আৰু যেন লাগিছে।
উম, মানে কি জানা নে নাই? মানে এই মই এটা কথা কৈছো, গাওঁ অ', গাঁৱৰ মানে প্ৰাকৃতিক সৌন্দয্যতোৱেই বেলেগ, চা না, গৰৈ মাছ ধৰিম, গৰৈ মাছৰ পোৰাৰ লগত পইতা ভাত, নিমখ তেল লৈ পিয়াজ জলকীয়া কি এটা টেষ্টি মানে। খাদ্য হয় নে নহয় বাৰু? তেনেকুৱা খাদ্য আ তুমি, তেনেকুৱা খাদ্য, আৰে মোৰতো শুনা। আৰে মোৰতো শুন ভাই, তই তেনেকুৱা খাদ্য টাউনত মই নাপাও।
অ', সেইটোয়েই কৈছোঁ, তই টাউনত গৈ পেলাইতো সেই তেনেকুৱা পঁইতা ভাত আৰু কিবা কিবি গৰৈ মাছৰ পোৰা, এইবিলাক নাইবা, আমাৰ গাঁৱলীয়া জেগাতেই আজিকালি মানে এইবিলাক গৰৈ মাছ কিবা কিবি এইবিলাক পুঠিমাছ চুঠিমাছ ভালকেই নোপোৱা হৈ গ'লো, আমাৰ মানে, তোৰ ধৰি ল', এনেকে দ পথাৰ এডৰা আছে, তাতেই তোৰ লাঙি খন পাতিলে, মাছ যদি আছে তেতিয়া লাগিলে, বোলে মাছ যদি নাই, তেতিয়া নালাগে। আৰু যদি মাছ যদি আছে বোলে লাগিলে, তেতিয়া ঘপককে বোলে মাছটো আমি এনেকে গুৰি ভাজিৰে পিয়াজ দি পেলাই গুৰি ভাজি কৰিয়েই আৰু আজিকালি তোৰ ভাবিছা, আমাৰ আগৰ দিনৰ মানুহ বিলাকে যেনেকে পুৰে মেলে, আমাৰ এতিয়া। বাবাহঁতে পুৰি দিয়ে তেতিয়াই খাওঁ, বোলে আকৌ আকৌ কৈ বোলে, পুৰা মাছ খাব আমি বিলাকে নেপায়।
কিমান টেষ্টি লাগে তই ভাৱ না, হয় নহয় বাৰু, বাকী ক'চোন তোৰলগত আজি বহুত দিনৰ মূৰত আজি তোৰলগত। এবছৰ মানৰ মূৰত মই কথা পাতিছো, কিমান ভাল লাগিছে হয় নহয়।
এ ভাল লাগিলে, তোৰ মাতটো শুনিয়ে ভাল লাগিল আৰু তই পাহৰিলিয়ে আমাৰ বিলাকক আৰু।
মই, এ সঁচা কথা কৈছো নাই পাহৰা মানে মোৰ। ইমানেই বিজি হৈ পৰিছো, মই মানে এটা পঢ়াৰ লগতে মই এটা চাইড বিজনেছ কৰি আছো, বাকী তই মই মাজত। মাজতে শুনিছিলো, তই মানে এটা বিজনেছ কৰিছ, কি বিজনেছ আছিলে তোৰ বিজনেছটো মানে? কিৱা এটা ব্যৱসায় কৰিছিলে বুলি শুনিছিলো।
এ, ব্যৱসায় মানে মোৰ ট্ৰেক্টৰ আছে প্লাষ্ট। তোৰ হেৰি, ব্ৰইলাৰ ফাৰ্ম এখন আছে। ব্ৰইলাৰ ফাৰ্ম খনতটো বাৰু ডাঙৰেই হ'ব তোৰ মানে দুহেজাৰ। দুহেজাৰ পঁচিশশ, এনেকে পোৱালি সোমাই আৰু।
অ' বাকী কচোন পোৱালিবোৰ, পোৱালিবোৰ কিমান ওজন হৈছে বাৰু কিমান কিমান? কিমান কেজি হৈছে?
মোৰ হেৰি তেৰ দিন হৈছে, এইটো তেৰ দিন। মানে টোৰ, মোৰ বেছি অহা নাই বাৰু কিবা গ্ৰাউত বুলি কয়, কিবা বেমাৰ এটা লাগিলে সেই বেমাৰ। যহতে মানে মোৰ, এতিয়া লছ হৈ যাব যেন লাগি আছে। হ'লেও লচ নহয় যেনো লাগিছে, হয় হ'ব যেনো লাগিছে, মানে মনত ভয় এটা সোমাই আছে।
অ', এ চা মানে কৈছো শুন বিছ বিছ বিজনেছ। কৰিলে মানে ৰিস্ক। থাকিব, ৰিক্ক লৈ পেলাই বিজনেছ কৰ। মানে চা জীৱনত কিবা এটা কৰিবলে হ'লে এটা ৰিস্ক ল'ব লাগিব। ৰিক্সটো লৈ আগবাঢ়ি যা তই, মই কৈছো নহয় জীৱনৰ উন্নতি জখলা তই আগবাঢ়িব পাৰিবি, গম পাইছঁ। কি কথা ক'ব।
এটো, সেইটো সেইটোতো গম পাইছো আৰু তোৰ মানে বিজনেচটো কৰা মানটো সেইটো কথা নহয় ন। তোৰ মানে লাগিব ন, হেৰি খিনি মানে তোৰ আগৰ খিনি বা মই এইবাৰ। প্ৰথম প্ৰথম খুলিছো ব্ৰইলাৰ ফ্ৰাম, বাকী আগতে ট্ৰেক্টৰ বাৰু হাল চাল বাই থাকো, প্ৰথম প্ৰথম খুলিছো ন ব্ৰইলাৰ ফ্ৰাম।
উম্।